হেল্ল'? হয়। আছো, তুমি ভালে আছা? তোমাৰ মাত অহা নাই এক্সুৱেলি। হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল'? তোমাৰো একেবাৰে আহা নাই আৱাজ। নাই। নেটৱৰ্ক ইচ্ছো ছাগে? অ'কে, কি কৰিছা, মানে কোৱাচোন কেলৈ ফোন কৰা হ'ল? আচ্ছা। আচ্ছা। কোৱাচোন বাৰু, মানে কি জানিব আছিলে? বনোৱা নে ইনগ্ৰেডিয়েণ্টছ? উম, হয়, মই জানো বাৰু কোৱাচোন, তুমি কি কেক খাই ভাল পোৱা? অ', মানে তোমাৰ চাগে বনাব মন গৈছে সেইটো কাৰণে। ইংগ ইনগ্ৰিডিয়েণ্টছ ইমান এনেকুৱা সামগ্ৰী নালাগে। যি ঘৰত আছে সেয়ে হ'ব, ময়দাটোতো থাকেই চেনিও থাকে। গাখীৰ অপচনেল হয়, লাইক দিব থাকিলেও দিব পাৰে নিদিলেও নাই। তেল বা বাটাৰ। তাৰপাছত কণী দুটা, মানে ডিম দুটা তাৰপাছত বেকিং পাউদাৰ হ'বনে আৰু ভেনিলা এচেঞ্চ তোমাক বা কোনটো কেক লাগে চকলেট নে ভেনীলা? আচ্ছা। আচ্ছা। অ', সেয়ে বেছি ইনগ্ৰেডিয়েণ্টছ নাই, তেন্তে তোমাৰ জোখৰ হিচাপত থাকে ন, তুমি যদি আহ দুই কাপ তে আ মানে কণী যদি তুমি দুটা লোৱা তেন্তে তাৰ লগত তুমি এক, এক কাপ নহ'লে ওৱান ইছটো টু ৰে ৰেচঅ'ৰে তুমি সেয়া কেকটো বনাবা। দুটা কণীৰ দুটা বা তিনিটা কণীৰ লগত ডেৰ কাপ ধৰা ময়দা দিলা তাৰেপাছত আ। সেইখিনিৰ লগত মানে ফাৰ্ষ্টত মই কি কৰোঁ কণীটো ফেঁটি লওঁ যেতিয়া লৈ সেয়া হৈ নাযাই ফ্লাফি হৈ নাযাই টেক্সচাৰটো
ঘটাৰ পিছত আপুনি কি কৰে
কণীটো পিছত মই চেপাৰেট কে লও মানে কিছুমানে একেলগে দিয়ে কিন্তু মই চেপাৰেট কৈ লও কৰি ল'লে মানে মই বেছি ভাল পাওঁ আৰু তেতিয়া মানে বেছি ফ্লাফী হয় বেছি বস্তুটো
অ
অ কুহুমটো আৰু যোনখিনি হুৱাইট যে থাকে ন সেইখিনি মই বেলেগ বেলেগ কৰি প্ৰথমতে মই যোনখিনি অ এগ ৱাইটখিনি আছে সেইটো মই আ হাতেৰেও কৰিব পাৰা মই অ হেৰিটোৰে কৰো ব্লেণ্ডাৰটোৰে কৰো
অ মানে চামুচেৰে তুমি কৈছা ন একো নহলে অ
অ চামুচেৰে বা বিটাৰ যি হওক আৰু মই এই বিটাৰটো ইউজ কৰো তাৰ পাছত মানে ফুটুককে হ'ব কাৰণে তাৰ পাছত সেইখিনি মই ফেটাৰ পিছত আ মই তাতে ভেনিলাএচেন্স তেতিয়াই দি দিওঁ
অ অ লগা লগ
তোমাৰ হিচাপত আৰু তুমি যিমান ভেনিলাএচেন্স দিব খোজা আৰু মইতো এক ওৱান এক চামুচ বা দুই চামুচকেই দিওঁ আৰু তাৰপাছত আ তুমি চকলেটটো কৈছিলা ন
মই চকলেটৰ কথাই কৈছিলো চকলেট কেক
অ অ তেন্তে তাৰপিছত তুমি আ এগ য়গখিনি যে আছে ন কুহুমখিনিও মিলাই দিবা তাইৰ লগত আকৌ বিট কৰি ল'বা
কুহুম খিনি আকৌ বেলেগ কৰি লৈ পেলাই বিট কৰিব লাগিব
মানে আমি ফাৰ্ষ্টত থৈ দিছিলোঁ ন বেলেগ বেলেগকে কুহুমটো আৰু এগ ৱাইটখিনিতো বিট কৰি ললো যেতিয়া ফ্লাফি হৈ গ'ল ফুলি গ'ল ন বস্তুখিনি তেতিয়া সেইখিনি ফ্ল ফ্লাফি হৈ যোৱাৰ পিছত কুহুমকেইটা যোন খিনি আছিল ন আমিতো তিনটাই কণী লৈছো সেই তিনটা কুহুমে ঢালি দিম তাতে ভেনিলাচেন্স আমি অলৰেডি দিছোৱেই মিক্স কৰোতে তাৰ পাছত নেক্সট আমি কি ল'ম চুগাৰ ল'ম চেনীটো আপুনি হেৰি কৰি ল'ব অ পিচি চেনিটো মানে পিচি ল'লে পাউদাৰ হৈ গ'লে মানে ভাল হয় মিলোৱাত নহ'লে খিচখিচিয়া এটা হৈ থাকে ন কেকটো ত' সেইকাৰণে আমি আগতে পিচি ল'ম আৰু বস্তুখিনি ঢালাই ঢলাৰ আগত এবাৰ আমি চালি ল'ম চালনিৰে তেতিয়া মানে লামচ নাথাকে যদি আপুনি চালি নল‌য় তেতিয়া লামচ খিনি থাকি যায়
অ অ চালিলে চালাৰ পিছত কি কৰিব লাগিব
চেনিখিনি ঢালি দিলোঁ তাৰপিছত তেনেকে ময়দা ডেৰ কাপ ললোঁ হয় ময়দা তাৰ পিছত ডেৰ কাপ লৈ সেইখিনিও চালি পিনে লাহে লাহে মানে মিক্স কৰি দিম
অ গোটেই গোটেইখিনি বস্তু মানে একেলগে মিক্স কৰি দিব লাগিব
অঁ তাৰপিছত মই এক কাঁপ তেল লওঁ বা
তেল কোনটো তেল লোৱা ৰিফাইন তেল ন
ৰিফাইন ৰিফাইন মিঠাটোতো দিব নোৱাৰি ন গোন্ধাব নহলে
সলনি মানে তাৰ লগতো বাটাৰো দিব পাৰি তেল নিদিলে
যদি আপোনাৰ ফিফটি ফিফতি কৰিব ইচ্ছা তেতিয়াও আপুনি দিব পাৰে মানে ৰিফাইন তেল আৰু বাটাৰ আৰু যদি বাটাৰো দিব থাকে তেতিয়াও দিব পাৰে আপোনাৰ ওপৰত কথা আৰু তাৰ পাছত আহ ৰিফাইন মই ৰিফাইণ্ড বুলিয়ে কৈছোঁ বাৰু ৰিফাইনড তাৰপিছত মই একাপ দি দিম তাৰপিছত মই সেইখিনি আকৌ মিক্স কৰি পিনে ধুনীয়াকে বিট কৰি তাৰ লগত ককো পাউদাৰো মই আধা কাপ বা একাপ আপোনাৰ আপোনাৰ হিচাপত কথা আপোনাক কিমান বা চকলেটি লাগে বা আহ কিমান বা আপোনাৰ দাথ কৰিব ইচ্ছা মানে তো' সেইটো হিচাপত আপুনি নিজৰ টেষ্টৰ হিচাপত লৈ ল'ব আৰু চেনটোও মই কোকো পাউদাৰ দিওঁ যেতিয়া তাৰ লগত মই দুকাপ চেনি দিওঁ কাৰণ ককো পাউদাৰটোতো সেয়া থাকে ন অলপমান তিতা টাইপ থাকে ন তো' বেলেঞ্চ কৰিবৰ কাৰণে মই তো' মই বেলেঞ্চ কৰিব কাৰণে মই সেইটো সেয়া কৰোঁ মানে দুকাপ দি দিম চেনি তাৰপিছত মই কিছুমানে গাখীৰ গাখীৰ নিদিয়ে গাখীৰটো অপচনেল হয় কিন্তু মই তাতে তাৰেলগত আধাৰ আধা মানে ওৱান ফ'ৰ্থ মানে মই সেয়া কৰিম ওৱান ফ'ৰ্থ কাপ মই তাতে গাখীৰ ঢালি দিম বুজিছে হেল্ল'
অ বুজি আছো শুনি আছো কোৱা
আপোনাৰ অঁহ এতিয়াহে মাত আহিছে আপোনাৰ
অ অ কোৱা তাৰপিছত
তো তাৰ আ' অঁহ তাৰপাছত ওৱান ফ'ৰ্থ কাপ মই গাখীৰ মিলালোঁ বা হাফ কাপেই ধৰক গাখীৰ মিলালোঁ তাৰপাছত অম আমাৰ বেকিং চ'ডাটো বাছি থাকিলে মই কেতিয়াবা বেকিং পাউদাৰ মই কেতিয়াবা ধৰক বেকিং পাউদাৰ এক চামুচ দি আৰু বেকিং চ'ডা মই এক চিকুট মানে ওৱান পিঞ্চ আৰু এই এক চিকুতে মই সেয়া তেনেকে মিলাই পিনে বিট কৰি আকৌ এবাৰ ধুনীয়াকে লামচ নাথাকাকে মানে বিট কৰি ল'ম আৰু
অহ অহ
আপোনাৰ ওচৰত যদি বাটাৰ পেপাৰ থাকে আপুনি টিমটো ৰেদি কৰিম আমাৰটো বেটাৰ ৰেডি হৈ গ'ল
অহ
তাৰপিছত এতিয়া আমি টিনটো ল'ম যত' আপুনি মানে কেকটো বনাব আপুনি হয় আপুনি যদি মাইক্ৰৱেভ কৰে কওক কৈ লওক
কিন্তু মোৰতো বাটাৰ পেপাৰটো নাই তাৰে সলনি
বাটাৰ পেপাৰ যদি নাই আপুনি যিকোনো কাগজ এখন লৈ পিনে তাত তেল নহ'লে বাটাৰেৰে মানে পুৰা কাগজখন সানি ল'ব অহ। আৰু যোনটো আপোনাৰ টিনটো থাকিব ন কেক টিনটো, সেইটোৰ হেৰিত কাটি ল'ব আৰু।
অহ অহ সেইটোৰ হিচাপত মানে তেনেকুৱা শ্বেপটোত
অহ তাৰপিছত দি দিব তাতে সেইটো দিয়াৰ পিছত তাতে আমি বাটাৰখিনি দি ল'ম আৰু এবাৰ খালী জোকাৰি ল'ব যাতে লামচ নাথাকে।
অহ মানে থেকেছা মাৰি অকমান লামচ বোৰ গুচাই দিম ন, বুলবুল বুলবুলিয়া সেইবোৰ যি থাকিব সেইবোৰ গুচাই দিম। অহ অহ তাৰপিছত অ অ মানে ফুলি নুঠিব।
ফুলি নুঠিব বুলি নহয় মানে ভাল হয় বুলি কয় আৰু।
অ অ তাৰপিছত?
অ তাৰ পাছত মানে ফুলি থাকিলে কি হয় মাজে মাজে কেতিয়াবা আমি দেখোঁ ন যে গেপ হৈ যায়,
অ।
সেই তেনেকুৱা হয় মানে। তাৰপাছত আ সেইটো লৈ পিনে আমি কি কৰিম ফাৰ্ষ্টত আমি প্ৰিহিত কৰিম, আপুনি যদি আপুনি অভেনত বনাব নে প্ৰেছাৰত?
মই মানে য'তে সুবিধা হয়, অভেন অ প্ৰেছাৰত নেকি কওক কওক প্ৰেচাৰত কৰিব পাৰি প্ৰেছাৰ কুকাৰত ইজিয়ে হ'ব।
আপুনি এ অলপমান প্ৰিহিত কৰি ল'ব, মানে অকণমান গেছত দি পিনে তলত আপুনি কিবা এটা ষ্টেণ্ড দিব ন প্ৰেছাৰত, ত সেই ষ্টেণ্ড পাত পিনে আপুনি অলপমান ঢাকি মানে হিট হ'ব দিব, তাৰপিছত সেইট হোৱাৰ পিছত যোনটো কেক আছিল আমি তাক ঢাল সোমাই দিম আৰু পঁচিছ মিনিটমান, বিছ পঁচিছ মিনিটৰ পিছত মানে আপুনি টুথপিক এডাল দি দাতনি মানে দাঁতখিলা দি, দাঁতখিলা, দাঁতখিলাৰে আপুনি চেক কুৰি চাবো মানে যদি হেই হা অকমান লিকুৱেদি হৈ থাকে পানী পানী হৈ থাকে, সিজা নাই আপুনিতো গম পাব ন টুথপিকটো দিয়াৰ পিছত। এ তেনেকে আপুনি চেক কৰিব, যদি আপোনাৰ ড্ৰাই
মানে দাঁত খিলা পাতে মানে সোমাই পেলে একো নালাগা কৰি উঠি উঠি যায় শিলিটো তেতিয়া মানে নমাই দিব পাৰি। অ অ।
তেতিয়ালৈ মানে আপুনি চেক কৰি থাকিব তাৰপিছত লাহে লাহে চাই পিনে আপুনি বন্ধ কৰিলে হৈ যাব আপোনাৰ কেক।
অ আৰু মানে আইচিং তাই আচিং কৰিব হ'লে মানে কি কৰিব লাগিব তাতে? আইচিং কৰা কেক খায়নে আপুনি তেনেকে বনাইনে?
অ অ বনাও, আপোনাক কেনেকুৱা ধৰণৰ বা আইচিং লাগে আপোনাৰ বনিলা আছে, আচ্ছা ভনিলা কেকটো মই কৈ দিছো, এই একো কৰিব লগা টো নাই তেনেকুৱা সামগ্ৰী মানে আপুনি বাচ ৱিপিং ক্ৰীমটো যে, ৱিপ ক্ৰীমটো লৈ হ'ল সেইটো আপুনি বিট কৰি ললে ধুনীয়াকে বঢ়িয়াকে তেতিয়া হ'লে ফ্লাফি আৰু মানে আপুনি লুটিয়াই যেতিয়া দিব ন বাউলটো বাতিটোত, মানে পৰি আহিব নালাগে সেনেকুৱা কনচিষ্টেঞ্চি হোৱাৰ পিছত আপুনি লেয়াৰটো কৰি দিলে হ'ল ন কেকটো আপোনাৰ যদি তিন ভাগ কৰি পিনে মানে যেনেকে আমি আ বাহিৰৰ পৰা আনিলে বা অৰ্ডাৰ কৰি কেক থাকে ন, সেইটো ইউজুৱেলি আমি বেছিভাগ দেখা হয় যে তিনিটা ভাগ কৰে। আপুনি সমানে তিনিটা ভাগ কৰিপিনে কেকটো তাৰে মাজে মাজে- ইপিনে আপুনি টপিংছ দি দিব আৰু যি দিব আছে বাম-
অ' তাৰে ওপত মানে এই কিছুমান যে থাকে ন সেইবোৰ, চকলেট টকলেট ওপৰত দি দিব পাৰি ন সেইখিনিয়ে।
ওপৰত মাজত। আৰু খালী আপুনি এটা কথা মনত ৰাখিব, যদি আপুনি অঁ আইচিং কৰে ন, -
অঁ'
তেতিয়া আমি যেতিয়া শ্লাইচটো কৰোঁ ন, ফালি লওঁ ন তিনিটা ভাগ কৰাৰ পিছত আগত- চেনি পানী আমি দিওঁ, চিৰপটো দিওঁ।
চেনি চিৰাপটো আগতে দি লওঁ।
অঁ তেতিয়া মানে স্পঞ্জী হয়।
অঁ চফ্ট হৈ থাকে আৰু পাতল হৈ থাকে কেকটো।
ময়ষ্টৰি থাকে ন তেতিয়া, সকলোৱে তেনেকে খাই ভাল পায়। ত' আমি- চুগাৰ চিৰাপটো বনাই লৈ মানে চেনি পানীয়ে, সেইটো আমি- ঢালিম মানে ভালকে, খালি আপুনি যোনটো তলৰ লয়ৰ হয় ন- তলৰ লিয়ৰটোৰ একদম ছাইডৰ ফালে নিদিব। কিনাৰলৈ নহ'লে ভাঙি যায়। তাৰপিছত আপুনি- এটা এটা লেয়াৰ দি তেনেকে বি ক্ৰীম দি পিনে তাতে টপিংছ দি দিব আছে মাজত- দিব পাৰে মানে যোনটো ফ্লেভাৰ লাগে ধৰক, তেনেকুৱাতেই আপুনি ধুনীয়াকে সজাব পাৰে। সেয়ে-
অঁ' ভাল লাগিল দিয়া। ইমান ধুনীয়াকে তুমি বুজালা মোক।
থাকিলেও সুধিব পাৰাত-
অঁ অঁ অঁ দিয়া ধন্যবাদ ধন্যবাদ, অঁ।
ধন্যবাদ।